হেল্ল' মানে গা বেয়া যে শুই আছো
অ হোৱা নাই নেকি মানে বাহিৰত বহি আছে
বাহিৰতে বহি আছিলো
অ ভাল কথা অকনমান মুকলি বতাহ খাই বৈ লবও লাগে দিয়াচোন হেলৌ কাৰণটো স্বাস্থ্যৰ কাৰণেওতো উপকাৰী নহয় জানো যে খাই বৈ লৈ আমি ইমান সোনকালে শুই দিলে আমাৰ ভাতো হজম নহয় ভাতো হজম হব কাৰণনেও আমি কিছু সময় খোজ কাঢ়িব লাগে সেইটো কাৰণে ভাল কথাই দিয়া তুমি ভা খোজ কঢ়িছা বহুত ভাল কথা আহ কোৱা
চৰ্দি হৈছে গম পাইছে নে
অ মানে বৰষুণত তিতি চিলা চাগে সেইকাৰণে তোমাৰ চৰ্দি হৈছে উ মানে বেছিকে বৰষুণত তিতি নাথাকিবা দেই জ্বৰ হলে মানে এ উ জলবায়ুতটো মানে বহুত বেয়া মানে প্ৰায় মানুহে জ্বৰ হৈছে কাৰণটো এতিয়া মানে ভাইৰাছ টো মানে উম বেয়া ধৰণে বিয়পি পি আছে মানে আমাৰ গাঁৱে ভূঞে বহুত মানুহৰ জ্বৰে উঠিছে আৰু ল'ৰা ছোৱালী বিলাকৰ মানে এতিয়া কি ঠাণ্ডা গৰমটো মানে বেছি হৈ হেৰি হৈছে যে গৰমটো বেছি পৰিণে বেছি হৈছে যে সেইটো কাৰণে মানে এই ম উ মানুহ বিলাকৰ কিবা জ্বৰ হৈছে গৰমটো কাৰণে হৈছে গম পাইছা আৰু কিছুমানৰ কি হৈছে পানি মানে গৰমত মানে পানী বেছি খাইছে যে পানি বেছি খোৱাৰ কাৰণে মানে পায়খানা হৈছে আৰু পায়খানাটো কাৰণে মানে কি হৈছে মানুহ বিলাকৰ মানে আজি আজি কালি মানে পায়খানাটোৰ কৰা এ মানে উম বা কি হয় এটা মানে বীজাণু এটা নাথাকে জানো এইটো মানে উ আমাৰ কলেৰা বেমাৰতটো সদায় পানীৰ পৰা হয় নহয় জানো মানে এই পানী বিলাক খাইছে যে বেছিকে মানে উম পেটবিলাক ফুলিব ফুলি যায়গৈ যে আৰু মানে পনীয়া শৌচ হৈছে প্ৰায় মানুহ হৈছে মানে সেইটো কাৰণে অকমান সাৱধানে পানী দুনি খাবা দেই বৰষুণতো বেছিকে তেতি নাথাকিবা অ কৈ যোৱা অ সৰিয়হৰ পৰা পোৱা বনোৱা বিহুৱটোৰ কথা কৈছা ন
সৰিয়হটো কেনেকে বনাওঁ জানে সৰিয়হটো প্ৰথমে গুৰি কৰি লৈ ৰ'দে দিওঁ তাৰপিছত খুন্দি খুন্দি লোৱা পিছত তাত নৰু এনেকে আদা জুৰা জালু একদম কলা খাৰ দি তেনে কলাখাৰ আকৌ কি কৰো যে
অ কৈ যোৱা কৈ যোৱা কলাখাটো আমিও
আমি মুখত শুনো আৰু কলাখাৰটো মানে কি হয় কি মানে হয় কলাখাৰটো বো বহুত জান হয় কলাখাৰটো হয় তাৰপছত কলাখাৰটো মানে কি হয় বনাই লওঁ মানে কেনেকে ঘৰতে কলগছ আছে যে নাৰিকল আৰু কাছকলৰ গছ মানে কাটি লয় কাটি লৈ দৰব শুকুৱাই লও শুকুৱাই লৈ উ মানেম কি ক আমি কেইবাজনো লগ লাগি কি কল শুকুৱাই লোৱা পিছত জুই লগই দিও
তোমালোকে মানে কেইবাজনো লগ লাগিবলৈ মানে কল কাটিছা ন অ ভাল কথা
আজিকালি মানে আগতে মানে আমি মানে আগত আৰু আগতে মানে আপ বেলেগ মানুহেও কয় মানে কলা কাৰ কি কয় সিহঁত বাচন মাজতে আৰু তাৰ লগতে মানে স লগে বহুত মানে চাফা হয় চিকচিকীয়া হয় হয় হয়
ষাৰ খিনি মানে ধৰা জাৰ টো দিলো নহয় সাৰ খিনি শেষ হ'ল নহয় তাৰ পিছত ৰৈ যোৱা মানে ছাই খিনি দি আমি বাচ মাজো ইমান ধুনীয়া পৰিষ্কাৰ হয় নহয় মানে এ বাচন মাজা চাবোনেও মানে প তা নাপায় গম পাইছা উম একদম মজা মানে পৰিষ্কাৰ আৰু মানে কি জানা হাত বিলাক আমাৰ পিচল পিছল হৈ যায় যে বহুত ভাল লাগে সেইটো কাৰণে আৰু
কি জানে কলাখাৰ কি কলাখাৰ কলাখাৰ পানী ধুলে বোলে চুলি ধুলে বোলে গুৰিত
অ ম মানে চুলি খিনিও মানে পিচল পিচল হৈ যায় বৰ ধুনীয়াকে চেম্পুৰে চেম্পুত তকৈ ধুনীয়া হয় চুলিবিলাক সেইটো
হয় হয় হয়
মানে বহুত ভাল কথা কৈছা নে এইবিলাক মানে আমি প্ৰকৃতিৰ পৰা বনোৱা মানে প্ৰাকৃতিক মানে বস্তুবিলাক সদায় ভাল কাৰনে আমাৰ ধৰা মানে ৰাসায়নিক দ্ৰব্য বৰ দি পেলাই মানে পিঠা বনোৱা সেই বিলাক মানে কুহিলে কি হয় জানো চুলিবলাক বেয়া হৈ যায়গৈ আৰু কম দিনৰ ভিতৰতে চুলি আগবিলাক ফাতে গম পাইছে
ফি যায় হয় হয় হয় কি আজিকালি আৰু এটা কথা মই কি কৰো জানে জবা ফুল জবা ফুল জবা ফুলটো লৈ মানে এই যি কোনো যাবুৰা
অ কৈ যোৱা না আমাৰ ঘৰতো আছে কিন্তু মানে কেইবাটাও কালাৰ
মানে হালধীয়া হয় বগা সে সেই জবা ফুলটো লৈ মানে একদম ধুনীয়াকে লৈ বা মানে খুন্দি এল'বেৰা সৈতে লওঁ। যে ইমান ঠাণ্ডা লাগে গৰম দিনত বহুত ভাল লাগে আৰু আপে কেতিয়াবা কি ক'ল জগ পাতটো।
কৰো দেই যে মানে এল'ভেয়াৰ জেলটো আমি মানে মুখতো ঘহো আৰু চুলিটো লগাও দেই। কাৰণো এল'ভেৰা এলোবেৰাডাল আমাৰানে। মানে চালক কাৰণে বহুত।
বহুত হয় আৰু মানে কি ক হয় হয় হয় হয় আৰু খাবও লাগে বোলেেটৰ পেলো বাবেটি বেমাৰণে ভাল বোলে আৰু হ পাত দি কেতিয়াবা খুন্দি লৈলে মানে মূৰত লগাওঁ বহুত ভাল লাগেটো বহুত মানে মজবুত হয় মানে।
সেইটো মান। মানে আমি ব্যৱহাৰ কৰি পাইছোঁতো। যথেষ্ট উপকাৰী আৰু। মানে এতিয়া ধৰা আমি সৰ খজুৱতি গানে। নহয় জানো খৰটোৰ কাৰণে আমি কি। সৰু। এইয়া মানে। ৰাতিপুৱা আমি কি কৰো। কেতিয়াবা কেতিয়াবা আমাৰ গ মানে গাঁৱত মানে ধৰা কাৰোবাৰ যদি অকণ অকণ খৰ হয়। আমি মানে হেৰি। হে প্ৰাথমিক ঔষধ হিচাপে ধৰ আমি এই তুলসী পাত ব্যৱহাৰ কৰোঁ। নহয় জানো ম ধ কম মানে দিবলৈ। হয় দিয়া। এ তোমালোকে তুলসী। তাত লগাবা ছোন। লগাই দিলে তোমালোকৰ কি এই সৰ টুকুৰা ভাল হৈ যাব তুলসী পাত মানে মোহাৰি পেলাই যে ৰস টো ওলাই পেলাই যদি লগাই দিয়া। যথেষ্ট আৰাম পোৱা যায় সেইটো কাৰণে আৰু তোমালোকে মানে তুলসী পাতৰ চাহ। পোৱা নাই। চাহটো কিন্তু মানে যি। খিন ৰোগী মানে ধৰা চেনি খাব নোৱাৰে মানে বহুমুক্ত ৰোগী খিনিয়ে কি ক মানে মই জনামতে আৰু মানে উ মানে তুলসী পাতৰ তেওঁলোকে চাহ খায়। মানে একেবাৰে মানে। আমাৰ চাহপাতৰ চাহতৰ নিচিনাই হৈ যায়গৈ। খায়ো বেয়া নালাগে যেনিবা ময়ো খাইছো নোখোৱা নহয় সেইটো কাৰণে মানে তোমাকো ক'লো মাজে মাজে খাবাচোন খালে মানে স্বাস্থ্যৰ কাৰণেও। ভাল আৰু আমাৰ ধৰা কিবা এটা মানে খাই খোৱাদো লাগে।
হয় হয় হয় খাম খাম। আপোনাৰ হেৰিপ অ আৰু মানে কি হয় মানে কি হয় হেৰি কি কয় আপুনি কলাই মাহ খায়নে কলাই মাহটো কেনেদৰে খায় মই আকৌ কলাইমাহটো বাকলিটো চাই।
খাওঁ মানে পিঠা বনাই খাওঁ দেই
বনাই খাই ইমান ভাল লাগিছিল আৰু কলাই মাহে আৰু ঠিকে লৈছে কলাই মাহে কলাই খাই ইমান ধুনীয়া লাগে ন আপুনি খাই নে নাখায় নাজানো মই কিন্তু খাই বহুত ভাল পাওঁ দে থলুৱা খাই
এতিয়া আমাৰ থলুৱা খাদ্য খিনি খাই আমি এনেও ভাল পাওঁ সেইটো কাৰণে মানে খাব লাগে কাৰণ তো এইবিলাক মানে খোৱাৰ প্ৰতিটোৱে আমাৰ বেলেগ
হয় হয় হয় আৰু এটা কথা মই কওঁ শুনক আৰু এটা কথা মানে এই যে ক হেৰি যে আপোনাৰ কচু যে পেতা ঊল কচু ল ওল কচু আপুনি কেনেদৰে খাই
অ সেইটো সেইটো আমি কেতিয়া খাও জানা ভাদ মাহত খাও ভাদ মাহত বোলে সেইটো কচো খালে বোলে কি হয় জানা মানে সৰ খজুৱতি নহয় অ সেইটো কাৰণে আমাৰ মানে ককাহঁতে আজোৰ ককাহঁতে মানে কৈ থৈ গৈছে যে সেইটো কাৰণে আমাৰ ঘৰত মানে মা দেউতাহঁতে কি ভাদ মাহ হোৱাৰ লগে লগে কচুটো মানে নিজৰ ঘৰত নাথাকে থাকিলেও বজাৰৰ পৰা হ'লেও কিনি আনে আনি লৈ পেলাই আমাৰ কি কৰে কাৱৈ মাছ বা শ'ল মাছ নাই বা গৰৈ মাছ দি বনাই খুৱাই কি মানে ভাল লাগে অকল সেইটো আমি মানে তৰ কাৰিয়ে আমি আৰু হেৰিও খাও এ মানে কি কয় আচা বনাই খ
হয় হয় ভাল লাগে একম হয় মই ভাবিয়ে আছিলো ময়ো বনাইছিলো বাৰু ইমান ধুনীয়া লাগে নহয় আমাৰ ঘৰত যে ইমান বেছি দিন নাযায় জানেটো আৰু হেৰি যে কি কয় আপোনাৰ হেৰি আজি যে বজাৰত গৈছিলো মানে ঘৰতে হেৰি কৰা তিয়হ আনি চয়াবিন চয়াবিন যে খাই ইমান ভাল পায়ও ল'ৰা ছোৱালী কেইটাই মানে চয়াই বিনৰ চাটনি হওক চৰাই বিনৰ তৰকাৰী হওক বহত ভাল পায় অ কি বনাইছে বস্তু
মানে বেগ বাইছো বেগ কেনেকে বনাইছো জানা মই পলিথিন দি দিম শুনাচোন পেলনীয়া পেল পেলনীয়া পলিথিন দি মানে তাত মানে মিলাই মিলাই মই মানে বেগ বনাইছো। পলিথিনেৰে আৰু মানে। ইমান ভাল লাগিছে নহয় বেগ কেইটা বনায়। কিন্তু আমাৰ মানে যি এতিয়া মই মানে ওচৰৰ মানুহ মানুহে দেখিলে নহয় মোক সুধিছে। তাৰপিছত আপুনি কিহে দি বনাইছে। তাৰপিছত মই বোলো পলিথিন দি বনাইছে। ত তাৰ পিছত তেওঁলোকে কৈছে আমাকো শঠিকাই দিবাচোন তাৰ পিছত দুজন মানে আহিব লাগে। বাইদেউ মোক এয়া বেগ এটা দি দিয়ক। মই মানে তেওঁলোকক মানে বেগ দি দিছো কিনি কিনি নিচে যেনিবা মই যিহেতু ইমান কষ্ট কৰি বনাইছো। তেওঁলোকক মইতো কেনেকে দিম দিয়াচোন মোৰতো কষ্টৰ কথা এটা আছে তাৰপিছত অকল পলিথিনেদি বেগে যে বনাইছোঁ সেইটো নহয়। মই তাত কিছুমান। শৰাই ও বনাইছে। বতাহ বনাইছো। মানে ডাঙৰ ডাঙৰ ডাঙৰ মানে এ গামলা বনাইছোঁ‌। মানে চৰিয়াও সেনেকে মানে ধুনীয়াকে। আৰু সজাই থ'ব পৰা মানে ফুলৰ টাব বনাইছোঁ‌। পলিথিন দি আৰু পলিথিন দি মই কি কি কাম কৰিছে জানেনেে পেলনীয়া পলিথিন দিয়ে। মানে কিছুমান ফুল বনাইছো ফুল বিলাক ধুনীয়াকে মানে। কি কৰিছো মই। টাব বনাই টাবত মানে। সজাই সজাই থৈ দিছোঁ‌। মানে মানুহে দেখি মানে মোক। কৈছে যে আপুনি যে ইমান পেলনীয়া মানে বস্তুৱেদি যে এইবিলাক বস্তু বনাইছে। ফুল বনাইছে। মানে উ শৰাই বনাইছে। আপুনি বেগ বনাইছে সঁচাকৈ বৰ ভাল লাগিছে। আপুনি আমাক শিকাই দিবচোন। এইটো আমি মানে আপোনাৰ পৰাই শিকিব আহিম তেনেকে কৈছে যে অ' যদি শিকা আহিবাচোন। আহিলে মই শিকাই দিব পাৰিম কাৰণটো।
লি ভাল লাগিছে আপোনাৰ হয় পেলনীয়া কাপোৰেদি বনালে বা উলেদি পেলনীয়া কাপোৰেদি শিঙি শাৰি চাৰি যেনেই ধৰক।
অ পেলনীয়া কাপোৰে তুমি। মানে হেৰি দৰমেট বনাব পাৰা নহয় জানো। মানে দৰ্জা সন্মুখত পৰা সেই কঠ কেইখন পেলনীয়া ব অ কৈ যোৱা কৈ যোৱা। কৈ যোৱা কৈ যোৱা শুনি আছোঁ ভাল কথা দেই।
যাতে এইবিলাক কাম কৰিব পাৰে তেনেকে মানে কৰো আৰু গম পাইছে বহুত চেষ্টা কৰো একেবাৰে ৰেহাই হলেও ৰেহাই মানে আপুনি গম পাইছে। বহুত ভাল লাগিল শুনি গম পাইছানে আপোনাৰ কথা।
অ ভাল লাগিব তো আক। কৈ যাচোন বা